হেল্ল'!
অ'।
শুনি আছা?
অ', শুনিছোঁ, শুনিছোঁ।
অ', কোৱা।
অ', কি কৰি, মই এনে, এনে আছোঁ বাৰু তুমি?
এনেই আছোঁ ৰ'বা এতিয়া। চাহ খালা?
অ'।
আও, খালোঁ, খালোঁ তুমি?
অ', মইও খালোঁ বাৰু, বাকী ভাত আজি কি বনাইছে? মইও খালোঁ বাৰু বা
ভাত তোমাৰ অ', ভাত তোমাৰ চিকেন আছে, লগতে মাছো আছে ৰ'বা দুটাই আছে ক'ব গলে।
অ', আচ্ছা মানে বতৰটো তেনেকুৱা নহ ঠাণ্ডা!
অ'। ঠাণ্ডা বতৰ, মানে আজি বৰ গৰম নহ'ল কিন্তু আছে যিহেতু আৰু খাই দিওঁ।
অ', তাকে, তাকে ঠিকে আছে। এনে আমাৰ, আমাৰ গাঁৱত মানে আ-আমাৰ গাঁৱত এটা নিয়ম আছে তাত আ, তাত মানে তোমাৰ পালনাম হয়, মানে ছয়- ছয়দিনীয়া। এই দি গ'ল দে কেইদিনমানৰ আগত পালনাম। তাত, তাত মানে ছয়দিনে মানে কোনো গাঁওবাসীয়ে মানে আমাৰ আনন্দপুৰ বাসীয়ে মানে কোনোদিনে মানে সেই ছয় দিন মানে অ, মাছ, মাংস খাব নোৱাৰে আৰু
অ'। অ, স এনেকুৱা নিয়মো থাকেও আমাৰে কিছুমান বিহুত ধৰি লোৱা বিহুত নিয়ম নাথাকে জানো আমাৰ আগদিনা কিবা বিহুত তেনেকে মাছ, মাংস খাব নোৱাৰি কিবা এটা থাকে নহয়। কোনোবা এদিন খাব নোৱাৰি আৰু ৰাতি বাঢ়ি বা বাঢ়ি ভাল আঞ্জা খাব নোৱাৰি। পিছদিনা কিবা এনেকুৱা নিয়ম এটা আছে নহয়।
অ, আৰু তোমাৰ সাত দিনে যে বেলেগ, বেলেগ শাক খাব লাগে বহাগ বিহুত।
অ, হাত দিনত। দিনা শাক খাব লাগে যে সাতবিধ শাক খাব লাগে নহ'লে এশ সাতবিধ আমাৰ ক'ব গলে অসমীয়া সংস্কৃতিটো বহুত ভাল দেখি ভাল লাগে জানানে এইবিলাক বস্তু।
নহয় সেইকাৰণেতো আমাক কয় তেৰটা, বাৰটা মাহ তেৰটা উ সব বুলি কয় আমাক।
একজেকলি এইটো কয়ে যে মানে বাৰটা মাহত তেৰটা উৎসৱ আহি থাকে বোলে। তহঁতে বন্ধ পাই থাক আমাৰ উৎসবিলাক বন্ধই নাপাও মাত্ৰ এদিন বা দুদিন বা হয়ও আমাৰ দুৰ্গা পুজা তোমাৰ চাৰি পাঁচদিনমানতো এসপ্তাহ হলেতো কলেজ বন্ধ দিয়ে বিহুত এসপ্তাহ বন্ধ পাও। মাঘৰ বিহুত বন্ধ পাওঁ, কাতি বিহুত বন্ধ পাওঁ, কিমান ওচৰত বন্ধ পাই থাকো ন আমি। কিন্তু সিহঁতে মাহটোত দুটা বা তিনিটা ওচত বন্ধ পায় তাকো খং উঠি যায় সিহঁতৰ।
অ'। ন, সিহঁতে এইটো নহয় যে সিহঁতে আমিও সিহঁতৰ উৎসৱত বন্ধ পাওঁ আমি সেইটো এক্সট্ৰা হৈ যায় আৰু সিহঁতে আমাৰ উৎসৱত বন্ধ পাই বাৰু।
অ, কিন্তু মানে সিহঁতে আমাক এইটো ফালৰ পৰা কিয় কয় আমাৰ উৎসৱ বহুত ন সেইটো কাৰণে কয় সিহঁতে এইটো কথা
অ', অ', সেইটো কথা তাৰপিছত ধৰা তোমাৰ এনে তুমি কি ভবা যে ধৰা তোমাৰ গাঁৱৰ উৎসৱ এটা গাঁৱত এটা এটা উৎসৱ অনুষ্ঠিত কৰিলে আৰু চহৰত এটা উৎসৱ অনুষ্ঠিত কৰিলে তুমি সেই একতাটো দেখা পোৱা নে চহৰত গাঁৱত যিটো তুমি একতা দেখা পাবা।
নাই, নাই ইয়াত ইয়াত চহৰত পইচা তোলে মানুহে। মানুহে ইয়াত কি কৰে জানানে? পইচা কোনে কিমান বেছিকে পইচা দিব পাৰিব তাৰ ওপৰত কম্পিটিশ্যন পাতে ইয়াতে যোনে, যোন ঘৰ মানে পইচা বেছিকে দিব সেই ঘৰ তাত মানে লেবেলটো বাঢ়ি যাব আৰু। তাৰপাছত তোমাৰ মানুহ হাজিৰা লগাব কিবা লগাব কিন্তু আমাৰ গাঁৱত যেতিয়া উৎসৱ এটা পাতিব হাজিৰা লগ কৰি ঘৰৰ গাঁৱৰ ল'ৰা বিলাকে লগ হৈ পেলাই কাম খিনি কৰে।
অ, ত-তাত মানে বেছি অ, তাত-তাত মানে ধৰা তোমাৰ বেছি আনন্দ পোৱা যায় মানে গোটেই বিলাক একেলগে ক তাৰ মাজে, মাজে কেতিয়া কামটো সম্পূৰ্ণ হৈ যাব তুমি গমেই নাপাবা।
উম, উম, উম, আৰু চাই ভাল লাগে, লগে ভাগে যি সাঁজ ভাত খোৱা যায় ইয়াতো যদি তোমাৰ কাম বিলাক কৰে ন, আমাৰ গাঁৱত মানে কি হয় তোমাৰ আগৰ পৰা মানে কাম বিলাক কৰি থাকে লগে ভাগে তেতিয়াৰ পৰাই খানা খাই থাকে। এ, হ'ব দে আজিলে মইয়ে আজি ভাতকেইটা দিম যে বনাই দিম যে আৰু কোনোবাই ক দে মই যে চব্জি খিনি দিম সেনেকে মানে সৰু, সৰুকে খানা এটা হৈয়ে যায়। কিন্তু ইয়াতে কি পইচা দিব হাজিৰা কৰা মানুহক খাইব দিব।
উম, উম, আৰু মানে মই অ, আৰু মই যে তোমাক যে কলো আমৰ গাঁৱৰ পাল নাম বুলি আমাৰ গাঁৱৰ পাল নামত মানে এনেকুৱাই ছয় দিনত মানে সেই ছয়দিন মানুহে কোনো ঘৰত ভাত নবনায় আৰু সেই ছয় দিনে মানে তুমি তুমি সেই মন্দিৰতে খাব পাৰিবা মন্দিৰত ধৰা আজি আজিৰ, আজিৰ খিচাৰিটো মই দিলো। পিছদিনা খিচাৰিটো কোনোবা বেলেগে দিলে ত এনেকুৱা ধৰণৰ মানে একতা, একতা বোৰ যিটো আছে সেইটো গাঁৱত আছে।
উম, এইবিলাক ভাল লাগে আৰু আ-আচলতে আমি যিটো গাঁৱৰ
হা- হা- হা?
নাই। সৰুৰ পৰা যিটো মানে গাঁৱৰ পৰিৱেশ পাই আহিছোঁ। এতিয়া শুনিছা?
অ', শুনিছোঁ কোৱা।
মানে আমি সৰুৰ পৰা যিটো গাঁৱৰ পৰিৱেশ পাই আহিছোঁ, এতিয়া বাটচ্ছাবিলাকে সেই গাঁৱৰ পৰিৱেশটো পোৱা নাই সিহঁতে গাঁও উৎসৱ নাজানে, এতিয়া মই এটা একজাম্পল দিওঁ হা, তোমাক আমাৰ গাঁৱত কা কাতি বিহুৰ দিনা কি কৰে, তুলসিৰ তলত ধাপ বনাই হয়নে? তাত তোমাৰ মৃগপহু চৰে, সেইটো গাই, গাই মানে তোমাৰ ওচৰৰ ঘৰে, ঘৰে যায় মানুহ। ত'ত শৰাই যিটো মেইন মন্দিৰ থাকিব, মানে আমাৰ ভাগি বুলি কয় ন! ত' সেই ভাগি কৰে যিটো মন্দিত থাকিব সেই মন্দিৰ ত'ত লাষ্টত চবৰে গৈ পেলাই প্ৰসাদখিনি ভাঙে, ভাঙিপেলাই সকলোকে বিলাই দিয়ে। খিনি মন্দিৰত আগবঢ়াই পেলাই বিলাই দিয়ে সকলোকে ন, আৰু তুলসিয়েই পুতে কিন্তু ইয়াতে তোমাৰ তুলসী পুতাৰ কাৰণে মানুহৰ মানে মাটিত ধাপ বনোৱাৰ কাৰণে জাগাই নাই গতে পকী কৰি থৈ দিছে। হয়নে? ইহঁতে এটা টাবৰ তাতে তুলসী দাল পুতি পেলাই চাকি কি দিব সেই কৰিব তুলসী তুলসী নিয়মটো সিহঁতে সেইটো নিয়মত নামানেই, আমি গাঁৱত যিটো নিয়মত মানো। ইহতি ইয়াত জাষ্ট টাবত অকমান হেৰি কৰি পেলাই নিয়মটো কৰে। আৰু তাৰপিছ- তাৰপিছত তোমাৰ ছেকেণ্ড কথা কি হ'ল মাঘৰ বিহুৰ সময়ত আমি মাঘৰ বিহুুৰ সময়ত আগদিনা ল'ৰাবিলাকে ভেলা ঘৰত উৰুকা খাই ন, ভোজ ভাত খাই উম, ভেলাঘৰটো বনাইও সিহঁতে খানাটো খাই পিছদিনা জুই লগাই দিয়ে, কিন্তু ইয়াত জানো সেই ফিল্ডটো পায় বাচ্ছাবিলাকে কে ৰেডিমেড বস্তু কিনি আনি পেলাই জ্বলাই দিয়ে পিছদিনা।
অ'। তুমি ঠিক কথা কৈছা, মানে ইয়াত মানে ইয়াত তোমাৰ আজিকালি তুমি দেখা পাবা তোমাৰ ভেলাঘৰ বেছিতো ইয়াত। তোমাৰ ভেলাঘৰ পুজিটো বে
অ', উম, এক হাজাৰ পোন্ধৰশ এনেকে পাঁচশ এনেকে ভেলাঘৰ বিক্ৰী কৰে।
আৰু মানে এ, আমাৰ খানাপাৰাৰ পিনে যে তোমাৰ মাঘৰ বিহুত যে তোমাৰ যে পিঠা চিঠা বনাই বেচে যে, অ', তাতে তোমাৰ তাতে তোমাৰ নতুনকে তোমাৰ যোৱা বাৰৰ পৰা ভেলাঘৰ বেচা ষ্টাৰ্ট কৰিছে।
অ', দেখিছোঁ মই। তোমাৰ যিমান ডাঙৰ ভেলাঘৰ সিমানে পইচা বেছি হৈ থাকিব।
অ'। মানুহে মানে আজিকালি তোমাৰ কষ্টই নকৰাই হৈ গৈছে, আৰু পইচাৰ ওপৰতে বহি থাকাৰ নিচিনা আৰু।
অ', কষ্ট নকৰে সেইটোৱে কথা মানে মানুহবিলাক আজিকালি ক'ব গ'লে এলেহুৱা হৈ গৈছে। গুৱাহাটীত ত' তোমাৰ ইহঁতে বাচ্ছাবিলাকে সেই মাঘৰ বিহুৰ যিটো ভেলা ঘৰ আমি লগে ভাগে যে এই নাৰাবিলাক আনি পেলাই আমি যিটো ভেলাঘৰ বনাওঁ, সেই ভেলাঘৰ এইটো মানে, এই গু মানে গুৱাহাটীৰ চহৰৰ ল'ৰা ছোৱালী মানে চহৰৰ ক'ব গ'লে ল'ৰাছোৱালীবিলাকে নাজানেই। জাষ্ট যেনেকে ৰেডিমেড কিনি আনিছে লগাইছে কিন্তু সেইটো কিহেৰে বনাইছে, কেনেকে বনাই সেইটোৰ ওপৰত সিহঁতে একো গমেই নাপায় সেইটো কথা।
উম, এতিয়া যেতিয়া ধৰা মই যেতিয়া গাঁৱত আছিলোঁ, আমি যেতিয়া গাঁৱত আজি একমাহ দুই মাহ আগৰ পৰাই আমি নাৰা কাটিব যোৱা, নাৰাবিলাক কেনেকে লৈ যাম, তোমাৰ চাইকেলত লৈ আহোঁতে বাৰে, বাৰে পৰে। এই খঙো উঠে ভালো লাগে হাহোঁ বাৰে, বাৰে পৰি যায়। এই চাইকেলখনেই পৰিল, আঁঠুত দুখ পালোঁ। এইবিলাক বহুত স্মৃতি জড়িত হৈ আছে।
অ', সেইটো হয়, কিন্তু আৰু তোমাৰ আমি যে অ', অ', কোৱা?
অ', মানে মই ক'ব খুজিছোঁ যে আজি ধৰা এতিয়া আমি আমাৰ আগৰ স্মৃতিবোৰ লৈ হাঁহিব পাৰিছোঁ তোমাক ক'ব পাৰিছোঁ, কিন্তু আমাৰ আহিবলগীয়া প্ৰজন্মই নোৱাৰিব কাৰণ তেওঁলোকৰ
নোৱাৰিব অ', উম, আগতে আমি ল'ৰাবিলাকে তোমাৰ ভেলাঘৰত ত' সেই কৰে মানে ভেলিঘৰ, ভেলাঘৰটো বনাই ন, সিহঁতে নাৰা চাৰা আনি পেলাই, বাকীটো ছো ছোৱালী বিলাকে কি কৰে চাহ দিব যায় আমি চাহও দিব গৈছো দাদাহঁতক। আমাৰ মানে কি হয় আমাৰ পথাৰখন আমাৰ আগেদিয়ে মানে মন্দিৰটোৰ কাষতে মানে ভেলাঘৰটো লগাই হা। তেতিয়া বাৰু সেই মন্দিৰটো নাছিলে। অ' খালী পথাৰ খন আছিলে তাতে মানে কি ভেলা ঘৰটো বনাই ত' আমাৰ পুৰা ঘৰৰ সন্মুখ ত' মিহিক হয় আৰু মানে আমাৰ মানে ঘৰত তোমাৰ এই জবা ফুলটো মানে এইটো কি বুলি কয়? এই ফুলটো যে আছে, য়েল্ল' কালাৰৰ মানে নামটো জবাফুলো নহয় বাৰু। হৰি গ'লো ৰবা নামটো মই, এই য়ল্ল' কালাৰ ফুল দিয়া। বহুত পাতবোৰ বহুত ঘন হয় ফুলটোৰ। সেই ফুল মানে আমাৰ ঘৰত গছ আছিলে হা, বহুত কেইডাল। এই তেজ ওলালে তাৰ পাতটো লগাই দিয়ে অ।
অ' গেন্দে ফুল বুলি কয়।
গেন্দে ফুল অ', গেন্দে ফুল এইটো অ'। তাৰ পিছত তোমাৰ কি বুলি কয়, এতিয়া আমাৰ লৱাৰত ক'ব গ'লে গেন্দে ফুল বুলি কয় এইটো। বাকীতো আপাৰৰ ফালে কি কয় এইটো নাজানিম বাৰু মই। তাৰপিছত তোমাৰ সেই অ' সেই ফুলটো মানে তোমাৰ, আ-আমাৰ ঘৰত মানে বহুত আছিলে হা, গছ। আৰু দাদাহঁতে কি কয়, যা তহঁতে ফুলৰ মালা গাঁঠ কয়। সেই ফুল চিঙি পেলাই মালা গাঁঠি পেলাই ভেলাঘৰৰ ওপৰত লগাই দিওঁ। ত' আমি সেইটো কৰোঁ, ছোৱালী হিচাপে চাহ দিব যাওঁ, ফুলৰ মালা গঁঠু, ল'ৰাবিলাকে সেইটো কৰে। কিন্তু আজিকালি বিলাকে মোবাইলত ভিডিঅ' চাব। তাৰ পাছত সুধিব, এইটো কি, এইটো কি, বুলি পেৰেন্টছক সুধিব কি বস্তু, কি বস্তু, কিন্তু সিহঁতে ভালকে নাজানে কি হয়। ক'ব গ'লে। দেখিয়ে পোৱা নাই। আৰুতো আমাৰ ব'হাগ বিহুত। আমাৰ গাঁওত তোমাৰ মুকলি বিহু পাতো ন, পাতে ন, গছৰ তলত বিহু পাতে। কিন্তু ইয়াত মুকলি বিহু বুলি ক'ব গ'লে মঞ্চখনে থাকে।
অ', কিন্তু তুমি ক'বাত ক'বাত দেখিবলৈ পোৱা যায় যে ধৰা, আমাৰ তোমাৰ বেলতলা ফালে বনগাঁৱত তোমাৰ মানে তোমাৰ প্ৰতিবাৰে আখৰা হয় বিহুৰ আগত।
উম।
ত' সেনেকুৱা সেইবিলাকো চাগে নোহোৱা হৈ যাব। কাৰণ তুমি চাবা, এইবাৰ এইবাৰ মই গৈছিলো এইবাৰ মানে যোৱাবাৰ এইবাৰ তোমাৰ আগৰ তুলনাতকৈ ছোৱালীবিলাক অলপ কম, মানে নাচনীৰ সংখ্যা কম।
অ', মানে কি হয়, জেনেৰেশ্যনটো আমি গৈ আছোঁ, ডাঙৰ হৈ গৈ আছোঁ, হা। ত' ছোৱালীবিলাক এনেকে বিয়া হৈ হৈ গৈ আছে। ক'ব গ'লে দেই। কিন্তু তোমাৰ এতিয়া বাচ্ছাবিলাক যিমানে ডাঙৰ হৈ গৈ আছে, সিহঁতে সেইটো সেইবিলাকত ভাগ ল'ব নাযায়। আমাৰ যিটো এক্সাইটমেণ্ট থাকে, অ' বিহু পাতিছে তাতে, বিহু নাচিব যাওঁ চাৰ্টিফিকেট পাম, শিকি-শিকাও হ'ব, ভাল লাগিব লগবিলাক লগ পাম, নতুন নতুন অভিজ্ঞতা হ'ব। কিন্তু এই, এতিয়া বাচ্ছাবিলাকে, এ নাই নাই ৰিলচ বনাম তাত কৰি, সেইবিলাক বিহু নাচাত কৰি।
উম। আৰু তই পাৰ্থক্য এটা কওঁ মানে কি পাৰ্থক্য মই তুমি চহৰত মানে আমাৰ বনগাঁও বিহু আখৰাতে মই কথাটো ক'লো। যোৱাবাৰ মানে এ বিলাহীৰ সৰু সৰু গছ নিজে নিজে গজি উঠে নহয় ফিল্ডত।
উম, উম, উম।
হেল্ল'।
অ', শুনি আছোঁ, কোৱা।
অ', মানে বিলাহী সৰু সৰু গছ ফিল্ডত নিজে নিজে গজি উঠে হা, ত' ল'ৰাবিলাকে কি কৰিছে এই তোমাৰ সেই বিলাহীবিলাক লৈ কিনে নাচনীৰ গাত মাৰিছে। যোৱাবাৰ।
তাত কিন্তু তুমি সেইটো গাঁৱত চাবা, গাঁৱত তোমাৰ লৰাবিলাকে তোমাৰ ল'ৰাবিলাকে আনকি তোমাৰ সেই যোগদান লয়, যেনে ধৰা কিছুমান ল'ৰাই তোমাৰ ঢুলীয়া, কিছুমান ল'ৰাই নাচিছে, কিছুমান ছোৱালীবিলাক গোটেইবিলাক নাচনী। মানে গাঁৱতটো মানে এইটো নাই। কিন্তু, কিন্তু, কিন্তু আমি চহৰৰ ল'ৰাবিলকে এনে ফুৰ্তিত, তাৰপিছত কি হ'ল! ম ময়তো আছিলো এটা ল'ৰাই কৰাৰ লগে, লগে গোটেইটো ল'ৰা, ল'ৰা, ল'ৰা, ল'ৰা, জাতিটোৰ বদনাম হয়। এ, গোটেই ল'ৰাবিলাকক খেদি দিলে তাৰপৰা, গোটেই ল'ৰাবিলাকক খেদি দিলে তাৰ পৰা। পিছদিনা, পিছদিনা এটাও ল'ৰা নাই। পিছদিনা মানে যিকেইটা মাৰা নাই সেইকেইটা গৈছে আৰু সাহস কৰি। বাকীবিলাক নাই।
উম, উম। এইটো বেয়া কাম কৰিছে, আচলতে বিহু এটা আমাৰ অসমীয়া সংস্কৃতি হয়, এইটোক বজাই ৰখাটো কিমান মানে ভাল কথা ন' কিন্তু এইবিলাক চোৱাচোন কেনেকুৱা কি থাকে।
সেয়াই আৰু আজিৰ প্ৰজন্ম।
আৰু, আৰু এটা কথা কওঁ হা' আজিকালি বাচ্ছাবিলাকে কি কৰে জানা ল'ৰা বিলাকেতো বিহু নাচিব লাগিব। অকল ল'ৰা যে ঢোল বুজে পেপা বুজোৱা আছে সেনেকুৱা নাই, ল'ৰাবলিলাকৰ বিহু আছে ল'ৰাবিলাকৰো বিহু ডেন্স থাকে। যদি ল'ৰাবিলাকে ডেন্স কৰে আজিকালি কি কয় ল'ৰা ছোৱালীবিলাকে এই লেডিজ ওলাইছেহি।
অ', সেনেক কয় হয়।
ডেন্স কৰিব গৈছে, কিন্তু সি সংস্কৃতিটো ৰ-ৰখাই আছে।
উম, সি সংস্কৃতিটো বচাই আছে একদম।
তাকে।
বাৰু আজিলে এৰিছোঁ তোমাৰ
আহ, দিয়া ঠিকে তোমাৰ লগত কথা পাতি ভাল লাগিল, পিছত কথা পাতিম দিয়া। অ', বাই।